হেল্ল' হয় নমস্কাৰ ছাৰ।
হয় নমস্কাৰ নমস্কাৰ ভালে আছে ন।
হয় হয় আছো ভালে আছো আপুনি কেনেকুৱা আছে।
অ আছো ভালে আছো।
অ আপোনাৰ খবৰ চবৰ ভালনে।
খুবৰে ভাল মই অলপ আগতে আহিলোঁ মানে বজাৰৰ পৰা।
হয়।
উম আহি কিনে অলপ খোৱা লোৱা কৰিলোঁ।
অ এনে কিবা কিবা কিবি কৰি আছে নেকি নে এনেই বহি আছে।
কিবা কিবি মানে। বজাৰত মানে সৰু সুৰা দোকান কৰি আছোঁ বাৰু
হয়।
অ দোকান খিনি মানে বন্ধ কৰি জাষ্ট মানে অলপ আগতে আহিলো। অলপ আগতে আহি অলপ খোৱা লোৱা কৰিলো।
অ। আপোনাক ফোন মাৰিলো তাৰমানে আমি আপোনাৰ লগত আজি। ভ্ৰমণলৈ কথা পাতিম।
হয়।
হয় আপুনি কেতিয়াবা কোনোবা ঠাইত ভ্ৰমণ কৰিছিলে নে?
হয় ছাৰ ভ্ৰমণ কৰিছো মানে উম। ধৰক উম সৰু সুৰা ভ্ৰমণ কৰিছে। কিমান দীঘলীয়া ভ্ৰমণ কৰা নাই অলপ দিল্লী গৈছিলো অলপ দীঘলীয়া। বাকী ধৰক ছয় মাহ এবছৰ এনেকা ভ্ৰৰ্মন কৰা নাই।
অ অ অ নহয় ভ্ৰমণ মানে আমি চাৰি পাঁচ দিন বা দহ পোন্ধৰ দিন একম মা এনেকুৱা মানে হাতত প্ৰস্তুতি লৈ মানে এঠাইৰ পৰা আন ঠাইলৈ। মানে যাব গ'লে সেইটো ভ্ৰমন হৈ যায়। এই বুলি কও। ত' আপুনি যদি। দিল্লীলৈ গৈছিলে আমিও ভাবি আছো মানে অহা মাহত। আমি কিবা এটা ঠাই মানে ভ্ৰমণ কৰিবলৈ যাম। আমি আমাৰ লগৰীয়া আপুনিও যাবনে?
হয় নিশ্চয় আপুনি যদি মানে আশা কৰিছে। তেতিয়াহলে মই যাব লাগিব মোৰো যাব লাগিব নহ'লে আপুনি অলপ। আহ যোৱাত অসুবিধা হ'ব পাৰে সেইকাৰণে। যাম বাৰু।
কৰা তে এতিয়াতো গৰম আমাৰ ইয়াতেই আমাৰ অসমতে ইমান গৰম আ আমি এতিয়া দিল্লীৰ ঠাইতোত মানে কিমান গৰম হব হে সেইটোৰ বিষয়ে আপুনি
হয় ছাৰ মই মই যিখিনি ধাৰণা আছে মই গৈছ ছিলো যিখিনি ধাৰণা আছে আমাৰ ইয়াতকে দিল্লী মানে বহুত গৰম মানে আমাৰ ইয়াতকে বেছি হ হব হ'ব লগা আছে কাৰণ আমাৰ গাঁৱলীয়া এৰিয়া মানুহ মানে সংসাৰটো কম হয় আ তাতে মানে আপোনাৰ মানুহ বহুত মানুহ হয় মানে দিল্লী এটা চিটি হয় ভাৰতৰ ৰাজ ৰাজধানী হয় দিল্লী তাতে
অমাৰ নিচিনাতো তাতে ইমান গছ গছনি নাই
গছ গছনি আছে মানে চব সকলো জেগাতে নাপায় আপুনি এ আপোনাৰ যিটো চিটি হয় চিটিৰ বাহিৰত অলপ চলপ কৰবাত কৰ'বাত পাৰ্ক পাব
অ অ
কৰবাত পাৰ্ক পাব মই এটা পাৰ্কত গৈছিলো দিল্লী আপোনাৰ উত্তম নগৰ বুলি কয়
হয় হয় হয়
হয় দিল্লী এটা উত্তম নগৰ বুলি কয় উত্তম নগৰত নগৰৰ পৰা বেছি দূৰ নহয় মই তাৰ পৰা খোজ কাঢ়ি যাব পাৰি। ঠিক আছে খোজকাঢ়ি গৈ গলো তাতে গাই কিনি চালো মানে এৰিয়াটো ভালেই ডাঙৰ হয় মানে গছ গছনি অ তাৰ মাজেদি আৰু পকী কৰা ৰাস্তাও আছে। হা বহুত গছ গছনি আছে তাৰ তাৰ পিছত আপুনি তাত তে গৈ কিনি পোক পোখালি যোনো যেনেকা ধৰক কাউৰী আছে।
হয় হয়।
বিভিন্ন ধৰণৰ পোক পোগালী আপোনাৰ যেনে যেনেকাে আমাৰ ইয়াত আছে। আমাৰ ইয়াৰ মানুহ কিন্তু সেইবিলাক বস্তু মাৰে মাৰাৰ কাৰণে সিহঁত মানে মনত এটা ভয় আছে মানুহ মানুহ চালে গুচি যায়। হয় ন নহয় তাতে আকৌ গুচি নাযায়। তাতে আপোনাৰ আপোনাৰ হোমৱৰ্ক যে থাকিব। জানে তাত তাৰ মানুহ এটাও মানে ন মাৰে সিহঁতক সেইকাৰণে আপুনি যদি হাত মেলি দিয়ে হাততে আহি যাব। সেনেকুৱাই